উম
হেল্ল'।
হেল্ল'।
অ', অ', হেল্ল' অ', অ', শুনিছোঁ, শুনিছোঁ।
অ', তেতিয়া ফোনটো কৰি আছিলো, কাটিয়েই গ'ল। অহ, নহয় আপুনি জোনাৰ কি কি অ', কি কি ৰঙ ভাল পায় কাপোৰৰ?
অ', কাপোৰৰ? কাপোৰৰ ৰংটো মই ক'ম দিয়া, মোক দেখাবা মোবাইলত।
অ', অ', দে
দেখুৱালে মই তেতিয়া গম পাম, যে কোনটো কালাৰৰ ৰং লাগেই, হা।
অ', অ', বেগুনীয়া টো ভাল লাগে, গুলপীয়া, পাতল বেগুনীয়া কালাৰটোও ভাল লাগে।
অ', অ', অ', মই সেইটো ভাল পাওঁ, বেগুনীয়াটো ভাল পাওঁ।
পাতল বেগুনীয়া, পাতল সেউজীয়া, গুলপীয়া। গুলপীয়া টোও ভাল লাগে, একদম পাতলটো।
অ', অ'।
হয়নে?
ভাল লাগে? গুলপীয়াটো অলপ ইমান এটা ভাল নাপাওঁ, বৰকে লেতেৰা দেখা যায়।
অ', সেইটো হয়।
বেঙুনীয়াটো বা সেউজীয়াটো ভাল লাগে। বা এইটো অলপ ৰঙা। একদম, অলপ হেৰি ৰঙা আৰু। ব্ৰাউন কালাৰৰ ৰঙা।
অ', অ', সেইটো ভাল লাগে। ভাল লাগে কিছুমান ৰং আৰু, কিছু আজিকালি নতুন নতুন ৰং ওলাইছে নহয়, এনেকুৱাও
ওলাইছে ওলাইছে, বহুত ৰং ওলাইছে।
বেচিব অনা বিলাকো এই মিক্স থাকে ন। অকল, অকল কপাহী নহয়।
নাছ এইগিলা।
অহ, বেলেগ বেলেগ মিক্স থাকে।
অ'।
মিহল থাকিলে আৰু তাৰ মানে ধূলি পচ খাই যায় এইবিলাক।
য মাছ চ যটো কথা নাই আৰু, অ', মাছ ধুলেও একো নহয়।
অ'।
সূতাটো ধুলেও একো নহয়।
আজি বৰষুণ আহিছেনে নাই ইফালে?
উম, বৰষুণ আহিছে, অলপ অলপ আহিছে, ৰাতিপুৱা দিনত নাছিল। এই গধূলি অলপমান দিছ
অ', মই আজি অলপ হেৰি কৰিলো, ফুল বিলাক চাফা কৰিলো, তাপ বিলাক চাফা কৰিলো। বৰষুণ নাছিল। ফুলবিলাক ইটোৰ পৰা সেইটো দিলো, সেইটোৰ বহুতকেইটা ফুল চাফা কৰিলো আৰু, তাপ বিলাক। গছৰ গুৰিবিলাক চাফা কৰিলো, সাৰ চাৰ দিলো।
অ'।
ফুল চাফা কৰি থাকোতে তে বৰষুণ আহিল বৰষুণ আহাৰ পিছত আৰু এৰিলো আকৌ গা চা ধব লাগা হল গা চা খুজতি ধৰে না ফুল চুল লাৰিলে
অ অ অ
অ সেইবিলাক সেই কাম কৰিলো আৰু তাৰপিছত আৰু ছাগলী কেই টা আৰু হে কৰিচি আটা বাৰী আছে বৰষুণ অহাৰ কাৰণে ছাগলী আনিব গলো আমাৰ বাৰীতে দিছিলো এই ছাগলী আছে চাৰিটা
অ তেওঁ ভালেই আৰু
এই ছাগলীকটা আৰু আতে বাৰি আছে সিহঁতক আনিব আনিলো আনি আকৌ কাত পাত চাত আনি দিলো কঁঠালৰ পাত আনি দিলো এইয়ে খাব দিলো আৰু সেইবিলাক
অ অ ছাগলী গাখীৰ খায়নে আপোনালোকে উ বৰষুণ দিলে ছাগলী বিলাকে বৰ দিগদাৰ কৰে পানী পৰিলে চিঞৰে
অ আৰু এইফালে বহুত মহ নহয় মহৰ কাৰণে আকৌ ধোঁৱা দিব লগা হ'ল ধোঁৱা দিলো
অ
এ বহুত কাম ওলাই এইবিলাক বস্তু পুহিলি
বহুত বিভিন্ন কাম আছে বহুত কাম আছে আৰু পাত কাটি দিয়া বৰষুণ বতৰত ত বৰ এই বাপৰে বা বত
মোৰ হাঁহ কুকুৰা ছাগলী আছে চব আছে সেইবিলাক বান্ধিলো আৰু
অ ভালে ভালে উম উম ভাল ভালে দিয়ক অক অ অ এইবিলাক থাকা মানে ভালে লাগে।
ভাল লাগে বৰণ বছ কষ্ট
কষ্ট অলপ চলপ কষ্ট হয় আৰু
অ কষ্ট হয়
উ
মই হেতৰ লগতে অলপ হেৰিকৰি থাকো সময় নহ সময় এৰি ক'ত থাকো।
উম সময়তো যায় আৰু এনেকে।
সময়তো যায় আৰু এনেকে অলপ ফুল চুকি লও চাফা থাকো ভাল লাগে, ফুল ফুললে বহুত ভাল লাগে।
ভাল লাগে ভাল লাগে, মইয়ো ফুলৰ আজি টাবত সে কৰিলো মানে টাব আলৰ মানে আলাই দিয়া যে সেই টাপ এটা তিনিটা ৰাখিলো ৰাখি মেলে ফুল দিলো, আলাই দিয়া ফুল এটা পাই আছে আৰু, বাকী দুটা কিনিব লাগিব আৰু ফুলৰ পুলি।
উম
কেনেকুৱা ফুল বা হয় সেইটো ফ
অচিনাকি ফুলবিলাক কিনি অনাই ভাল। কিনি আনিলেওঁ আনতে ভাল হয়, পাছত মৰি যায় দেখোন আমাৰ ঘৰত। ঘৰত অনাৰ পিছত বেছি দিন নাথাকে। আৰু নাই আমাৰ ঘৰচীয়া ফুলবিলাক থাকে দিয়াচোন। যেতিয়া বজাৰ পৰা আনা ফুল গিলা তাতে ইমান ধুনীয়া লাগে ন।
বেছ অ' ভাল লাগে।
অ' ঘৰত আনিলি আৰু চোন মৰি যায়। সাৰ চাৰো দিওঁ তথাপি ভাল নাথাকে।
কি কি সাৰ দিয়েনো গৰুৰ গোৱৰ দিয়ে আৰু নহ।
মই কি সাৰ দিওঁ মানে, মই পচ চাই থৈ দিওঁ হেৰি চব্জি বাকলি চাকলী গিলা।
অ', অ'।
কবি চবিৰ বাকলি আলুৰ বাকলি বিলাক মাটি জাৱৰ পাত বিলাক পাত যে ওলাই শাৰলি যে পাত ওলাই। সেইবিলাক চব মিক্স কৰি ফেলে এটা বাল্টিঙত তাতে দি কিনে মাটি জাপি থৈ দেওঁ। মাটি জাপি থৈ আকৌ চাউল ধোৱা পানী দিওঁ।
অ'।
তাতে, তাৰপিছত যেতিয়া। শাৰী হ'ব নহয় গৈ একে এটা মিছ হৈ যাব মিশ্ৰন এটা হ'ব না। লাৰি থাকিবা লাগে মাজে, মাজে সেই সাৰ আনি কিনে দিওঁ আৰু। গোৱৰো দিওঁ, গোৱৰ পালে গোৱৰ নাপায় আজিকালি আমাৰ ইয়াতে।
অ', অ'।
গোৱৰতো অলপ পালে আনি পেলাই দিওঁ আৰু, এইবিলাক দিওঁ। ভাল। সাৰ হয়।
ভাল সাৰ অ, আৰু কোনোবাই কৈছে ৰ' আকৌ কণীৰ বাকলিও দিব পাৰি বোলে?
অ' কণীৰ বাকলিও দিব পাৰি। এই তাৰ লগত মিক্স কৰি দিব লাগিব, পাছত হেৰি পচি কিনে হেৰি হৈ যায় পচি গ'লি যায় বাকলি বিলাক।
মই সেই বাকলি দি পোৱা নাই কিন্তু, দে বুলি জানোঁ আৰু।
আমি সাৰে। পাউডাৰ বনাই ল'ব লাগিব আৰু বস্তুটো, বাকলিটো।
তেনেকে পাউডাৰ বনাই ল'ব লাগিব।
অ' ফুলত দিব পাৰিনে ফুলতো দিবা পাৰিনে? ফুলত, ফুলত দিব পাৰিম নে?
এই সাৰবিলাক দিয়া যাব নহ, এই বাল্টিঙৰ পৰা আনি অলপ, অলপ সাৰ দিলে হ'ল ফুলৰ গুৰত।
অ' সেনেকে কৰাই নাই মই এইটো কৰিব লাগিব।
অ, অ সেনেকে কৰিব লাগিব।
পিয়াঁজৰ বাকলি বিলাক দিওঁ তাবতে মই পিয়াঁজৰ বাকলিও দি থৈ দিওঁ আৰু কণীৰ বাকলিও দি থৈ
আৰু সেই আৰু আচল বস্তু আছে একবিধ কল-কলৰ বাকলি যে আছে। আমি যে কল খাওঁ বাকলি বিলাক যদি কাটি, কাটি পচাই থৈ দিওঁ?
অ।
পচে থৈ দাওঁ পানী যদি পচাই থৈ সেই পানী খিনি যদি দেওঁ?
অ, অ সেইখিনি ভাল নহ?
তাৰপিছত বাকলি খিনি পচাৰ পাছত বাকলি খিনিও এই গাছৰ গুৰত দি থলো।
উম, উম।
পানী খিনিও স্প্ৰে কৰি, কৰি দিব পাৰি এটা স্প্ৰে বটলত ভৰাই কিনে।
অহ ভালেই দেখোন বস্তুখিনি গোটেই।
উম।
এনে পেলনি নাযায় গোটেখিনি বস্তু।
নাযায়, নাযায়, নাযায়।
উম।
অঁ, নাযায় আৰু আমাৰ নেমুৰ গছো আছে নহয়।
অহ, অহ।
তো মই অলপ অলপ দেও আজিকালি আৰু চব বন চোন ৰুকি ৰুকি- কি বনবিলাক চব চাঁচি চাঁচি নেমুৰ গৰত দিওঁ। আৰু তাৰ পাছত তাৰ এইবিলাক সাৰ অলপ চিত- দিওঁ, দিলে আৰু ভাল শাক- ধৰিলে। আমাৰ নেমু বহুত লাগে, লাগেতো। কিন্তু এটা এবাৰ অলপ এটা ৰং ধৰচি, এটা ৰং হয় নেমু বিলাক। ৰং হলেও বাহিৰতে ৰংটো হয়।
ই অঁ, ভাল একো নাই, কথা নাই, একো নহয় বাহিৰত হ'লে।
অঁ, ভিতৰে ভাল।
ভিতৰে ভাল যদি।
লাগিছে নেমু বহুত খিনি লাগিছে, মানুহক বহুত বিলাইছো।
অঁ, নেমু লাগে এইটো এইটো বতৰত। নেমু খোৱা বতৰ গৰমত হুহ।
অঁ, এতিয়া ভাত বনাবা না তুমি?
অঁ, ভাত লাগে তো কি বনাওঁ। আ ৰুটিয়ে খাই নেকি, ইও ৰুটি খাই ভাল পায়। লৰাটোই? এ ৰাত- অঁ, নাখা মাই নাখায় মানে ৰাতি ভাত নাখায়। মায়ে মানে এই মালপোৱা বনালে যে এ খালে, চাই এতিয়া খালেনে? এতিয়াও ই না খায় উৎটছ খাব পাৰে নাখায়, ইচ্ছা নাই অঁ ন? কৰে আৰু খাবৰ কাৰণে। ৰাতি লাইট এনে সৰু অলপমান খাই থওঁ আৰু অলপ কিবা এটা খাই থওঁ আৰু ৰাতি। খিছি মানে ডাঁঠকে কৰি নাখাও আৰু পেট ভৰাই।
অলপে, চবে অলপ-
উম, আহ পেট ভৰাই নাখাওঁ আৰু উম। ৰাতি ইমান খাব নালাগে অঁ, উম খাই লৈ- খোৱাই যাব না ইঞ্জিনিয়াক- অঁ, যোৱা এনেকে যোৱা নাই, অলপমান গলো সেইদিনা ঘৰত অলপ বৰদোৱা। ভালে গ'লো।
অঁ, বৰদোৱাত গৈছিলা?
উম, বৰদোৱাত গলো। আৰু মৃত্যুঞ্জয় মন্দিৰ গলো, মহা মৃত্যুঞ্জয় মন্দিৰ। আৰু ইয়াত গলো উম- আহ কি আছিল নাম বসুন্ধৰি মন্দিৰ। শুনিছেনে বসুন্ধনী মন্দিৰৰ নাম?
অঁ, নাই শুনা, নাই শুনা, নাই, নাই।
আৰু শিৱ কুণ্ড গলো। শিৱ মহাদেৱ- মহাদেৱ বাবাৰ মন্দিৰ বিলাকত বেছিভাগ এই নিজৰা থাকে ন।
নিজৰা।
মানে ডাঙৰ ডাঙৰ একদম পানী ওপৰৰ পৰা পানী পৰি থকা
অ', গংগাৰ পানী আৰু সেয়া, এইজে মহাদেৱৰ শিৰৰ দি গংগা বৈ আছে ন, সেইকাৰণে থাকে।
অ', সেই সেনেকে আৰু কিবা পানী ইমান সেই নিজৰা, ডাঙৰ নিজৰা আৰু পানী। অ', হয় পানী আহি আছে, আপোনাৰ বৰতে আহি আছে আৰু পানী। ভাল লাগে আৰু যাই পেলাই, পানীবিলাক একদম ধুনীয়া চাফা পানী।
অ'।
আৰু আৰু এটা মন্দিৰত গৈছিলোঁ নহয়, এইয়া গুৱাহাটীত যে আছে এইয়া। যে পাহৰিলো নহয় নহয়, নামটো। উম্, তাতো গৈছিলোঁ এদিন মছ বেছিদিন হোৱা নাই যোৱা। অ', জ্যোতি লিংগযে আছে মন্দিৰটো কি নামটো।
অ', মৰি অ'।
অ', সেয়াই। অ', অ', হিমা শংকৰ। সেয়াই সেইতো মন্দিৰতো বাপৰেই পানী।
কোনদিনা গৈছিলা।
সেইটো যোৱা বছৰ গৈছিলোঁ। যোৱা বছৰ শাওনা মাহত। এইবছ তে জানিবা ইয়াতে যোৱা গ'ল আৰু
এইবাৰ মানে পানী বহুত, তাতে পানী এনেকুৱা পানী হোৱাই নাই। তাতে কোনাদিনা হোৱা নাই, এইবাৰ হে হৈছে।
অ', ভয় লাগে কিন্তু যাব কাৰনে এইবাৰ।
এতিয়া তাতে যাব দিয়া নাই তো, বেৰা দি আছে। বেৰা দিয়া আছেস মানুহ সোমাব দিয়া নাই তাতে।
অ', পানী বহুত পানী আহি আছে। হঠাৎ কিবা হৈ যাব পাৰে দুৰ্ঘটনা।
পূজা দিয়া জেগাখনতে পূজা দিব পৰা নাই।
অ', অ'। সেইয়াই আৰু ভয় লাগে, কিন্তু মানুহ বিলাকৰ আৰু কথা নুশুনে না।
উম্, ফটো উঠা কাৰণে মানুহ মানে যাবয়ে, সেনেকুৱা। ফটো উঠা কাৰনে। মোবাইলত, অ'পিচল খাই পৰে কিমান। অ', শিলগিলা পিচল হৈ থাকে নহয়।
পিছল হৈ থাকে আৰু উম্, আৰু এতিয়া পানীতো অভাৰ হৈছে ন। বহুত পানী হৈছে আৰু মানে।
অ', অভাৰ হৈছে। তাতে মানুহ পাৰ হৈ যায় যায় পৰিব খোজ, তথাপি ফটো উঠি আছে।
অ', ভয়ে নকৰে অলপো। মানুহ বিলাকৰ সেয়ে ভয় নকৰা কাৰণেতো দুৰ্ঘটনাও বহুত হৈছে।
অ', অ'।
নোহোৱা‌ হৈছে চব, হয়নে।
ফটো উঠা কাৰণে মানুহ কি কৰিব নোৱাৰে, চব কৰে কৰি কিনে দুৰ্ঘটনাগিলা হয় ন।
উম্, দুৰ্ঘটনাত পটিত হয় আৰু। মানে ভয়ে নকৰা হৈছে আৰু আজিকালি, পৰিলেও পৰিলো আৰু এনেকে ভাবে নেকি?
আৰু ক'বাত যাবা।
হা হেল্ল'।
আৰু ক'ৰবাত যাৱানে?
অ', আম উম্, আৰু যাম ৰ'বা। এইকেইদিনতে যোৱা কথা আছে। ৰবিবাৰে যাওঁ নেকি অহা ৰবিবাৰে?
কোন জেগাত?
এই ইয়াতে, উম্! এই কি আছিলে, এই জুবিন ক্ষেত্ৰৰ আগত যে চাইন্স চাইন্স চিটি
চাইন্স চিটি না চাইন্স মিউজিয়াম? অহ, অ', অ' চাইন্স চিটি হে অ', হেৰি উদ্যানত!
অ', উদ্যানত তাত যাম, আৰু এই তাতে একেলগে প্লেনে টৰিয়ামো আছে নেকি, একেলগে এদিন
প্লেনেটৰিয়াম তাতে নাই!
একেলগে যোৱা বুলি ক'লেচোন। অ', তাতো যাম বুলি ভাবিছোঁ। ভাবিছোঁ আৰু ক'ত, ক'ত যাবা পাৰোঁ। অ', অ'। আৰু সেনেকে বাহিৰত অলপ খাই লৈ আহিম আৰু সেইদিনা আৰু বেছি ঘৰত নাখা